হেল্ল'
হেল্ল'
অ হেল্ল' কি কৰি আছা?
এয়া আছিলোঁ বহি এনেই। তুমি কি কৰিছিলা? অ খালোঁ খালোঁ, তুমি?
অ' ম'ই খালোঁ ভাত। ভাত খাই পেলাই অলপমান কাপোৰ ওলাই আছোঁ বেগৰ পৰা মানে। ৰাইড এটাত গৈছিলোঁ যে। অকমান ফুৰি আহিলোঁ,। ট্ৰেভেল কৰি আহিলোঁ। মই তোমাৰ প্ৰথমটোতো, গুৱাহাটীত ষ্টে কৰিলোঁ। তাৰপা মানে বাইক লৈ কিনে ওলাই দিলোঁ আৰু হেৰি, উম মেঘালয়ালে।
আচ্ছা মেঘালয়লে কোন কোনটো জেগাত গ'লা?
মই গ'লো, ভালে কেইটামান জেগাত গ'লো তোমাৰ।
উম,
গ'লোঁ, পিছত, আউৰা কেফ, এনেকে। তাৰপিছত তোমাৰ আছিলে বুলচ ট্ৰেক। তাৰপিছত, উমিয়াম লেক।
অ', উমিয়াম লেক ধুনীয়া, বুলচ ট্ৰেকো ধুনীয়া জেগাটো।
উম, ধুনীয়া ধুনীয়া, তোমাৰ এইটো কি কয়? উমিয়াম লেকটো যাওঁতেই পাই ৰাস্তাত এটা মানে ডেম আছে এইটো বহুত আগৰ বোলে ব্ৰিটিছৰ টাইমৰ বুলি কৈছিলে আৰু। কোনোবাই অ', সৰুকে ডেম এটা আছে, ধুনীয়া জেগাটো ধুনীয়া বহুত।
আচ্ছা, মানে এনেই বাইকত যাওঁতে কিমান তেল গ'ল?
তেল চেল মানেটো মোৰ টোটেল ছেভেন থাউজেণ্ড মান গ'ল মানে থকা, খোৱা, আহা যোৱা মিলাই।
অ', চব মিলাই মানে ষ্টে
অ', ষ্টে ষ্টে কৰি অ', চেভেন থাউজেণ্ড এনেকা মানে হৈ যায় আৰু ছিক্স, ছেভেন থাউজেণ্ডত। তোমাৰ মানে থাকা খোৱাৰ ওপৰতো ডিপেণ্ড কৰে ন' তুমি এতিয়া
অ', তাত তুমি এতিয়া এইটো কয় কিবা ল লোকেল ফুড ট্ৰাই কৰিলা নে নাই?
ট্ৰাই কৰিলোঁ এনেকা কিবা এনেকুৱা ফ্ৰুট টাইপৰ মই মানে নামটো পাহৰি গ'লো অলপমান আ টেঙা আছিলে, আমি হেৰিত যাওঁতে ট্ৰাই কৰিছিলোঁ, চৌৰা যাতোই ট্ৰাই ট্ৰাই ট্ৰাই কৰিছিলোঁ এনেকা মানে মানুহবিলাক থাকে ন'। তোমাৰ এইটো কি কয় বেচিব আহে যে চাহ তাহ লেমন টি নে তোমাৰ হেৰি কেক আছিলে তোমাৰ। অ', গৰু গাখীৰৰ এনেকা কেক বনাই আনে সিহঁতে লোকেল একদম পুৰা হেৰি ল' লোকেল হেৰি, ভালে লাগিলে খাই পেলাই।
আচ্ছা আৰু এনেকা তাৰ তাৰ পৰা কিবা কিবি আ নাই এনে
আনিবতো তেনেকুৱা নহলে মানে কি কয় যেতিয়া মই ভাবিলো কি পুলিচ বজাৰ আমি মানে মই তোমাৰ কি হ'ল প্ৰথম দিনো গৈ কিনে তোমাৰ হেৰি চেৰাপুঞ্জীত ৰখিলো। চেলা চে চেৰাপুঞ্জীত ৰখি কিনে তোমাৰ আ পিছদিনা তাতে ঘূৰিলো মানে অকমান তাতে ঘূৰি মেলি যেতিয়া শ্বিলং সোমালোঁ ৰাতিকে মানে মই ৰুম ৰুম লাট মাই পালো মানে।
অ।
ৰুম ৰাতিকে সোমাই কিনে যাওঁতে মানে তোমাৰ হেৰি হ'ল এইটো কি কয় উম মই ভাবিলো চাগে তোমাৰ দৌলি পাই যাম ৰুম তাত আক বেগ তো লাগেজবোৰো আছে বেগবোৰ। বেগবোৰ থ আহোতে মানে দেৰিয়ে হৈ গ'ল পুলিচ বজাৰখন বন্ধই হয় তাৰ পৰা ল'ম বুলি ভাবিছিলো কিবা বস্তু।
অ পুলিচ বজাৰটো জল্দি বন্ধ হৈ যায় নেকি?
তোমাৰ এনেকুৱা নটা মানৰ পৰা ইচ বন্ধ কৰা ষ্টাৰ্ট কৰি দিয়ে চাৰে আঠটা আঠ। আ এনেকা মানৰ পৰা মানে দচটা নটা চাৰে নটালৈকে বন্ধয়ে হৈ যায় চব দোকান। কিছুমান দোকানে খোলা থাকে যেনেকে তোমাৰ ৰেষ্টুৰেণ্ট বিলাক খোলা পাবা
আৰু এনে জেগাটো ছেফ নে ধুনীয়া ধুনীয়া ছেফ
ভাল ভাল চেফে হয় মানে এতিয়া মানে নাজানা জেগাত ৰাতিকে থাকিবও ভয় লাগে দিয়াচোন মানে ইমান ঘূৰি ফুৰিব বাহিৰত যিহেতু নাজানো মানে যিমান যি হ'লেও তাৰ পৰা কেইটা চাৰে নটা দশটা মানত ৰুমলৈ গুচি আহিলো আৰু বেছি ৰাতি থাকিলেও মানে নিজকে আনচেফ লাগে জেগাটো নাজানো না
কিয়ে কি এনেকা দুয়ো ৰাইড কইলা নে চল' ৰাইড কৰিলা
মই চলো চলো
আচ্ছা আচ্ছা হা ময়ো গৈছিলো মাজতে এনেকা শেৰগাঁও ফালে শেৰগাঁও টাৱাং চাৱাং এনেকা ফুৰিলো
অহ
গ'ল আমাৰ পেট্ৰলত আমিও এনে বাইকতে গৈছিলো দুৱ ৰাইডত গৈছিলো আমি
হ হ
এনেকা তাতটো পেট্ৰল গ'ল আমাৰ তোমাৰ তিনি হা মান গ'ল যোৱা অহা চব মিলাই থাকি গ'ল আৰু অলপ
ন অ
তোমাৰ ভাল আছিলে জেগাটো শেৰগাঁও বুলি ইফালে শাংকি ভেলি
অ এতিয়া তোমাৰ চেৰগাঁও চাংকিভেলী এনেকা টেণ্ডত চলি আছে ন বহুত মানুহ গুচছে থাকে
অ চেৰিগাঁৱত তোমাৰ এয়া তাৰ এ তোমাৰ যে এয়া খেতিটো যে হয় মানে চিজনেল কমলাৰ আপেলৰ স মানে মানুহবোৰে সেইটো চাবলৈ যায় বেছিভাগ
আচ্ছা হম হম হম
উম আৰু চৰিগাঁৱত মানে তোমাৰ এটা এটা কাইণ্ড অফ মানে মাছ পায় সেইটো গোটেই ইণ্ডিয়াত অকল তাতে পায়
আচ্ছা তাৰে তাৰে নদীত পাই মানে
অ মানে এটা জেগা আছে তাত ধুনীয়া আছিলে জেগাটো এনেকা গলো আৰু মানে অলপ এডভেঞ্চাৰও আছিলে আৰু মানে ৰাস্তা ৰাস্তা অলপ য়া আকৌ ত তাৰ তাৰ মাজত আমি অলপ মানে লেণ্ড শ্লাইডো পালো
হুম হুম
তেনেকাই বৰষুণ বতৰ থাকিলে বেয়া আৰু এইটো জেগা মানে ইমানো চছেফ নহয় যদি তুমি অৰুণাচল ফালে যোৱা আহ চাইডে এই আৰু শ্বিলং চাইডেওো ইমান চছেফ নহয় তাত এয়াাৰ যেনেকে ইয়াৰ ৰিচেণ্টলি কেচটো হ'ল ডাউকি যে ৰাস্তাটো ভাঙি গ'ল
অকণমান মানে এনেকা পাহাৰীয়া এলেকা টাইপত অকণমান মানে হেৰি হৈ যায় তোমাৰ এলেকা হ লেণ্ডশ্লাইড এনেতটো মানে আনচেফ মানে এই লেণ্ডছ্লাইড হোৱাটো মানে চানসেচ বেছি থাকে আৰু ফতককে হৈ যায় কমি মানে ক'ব নোৱাৰা কেতিয়া হৈ
আৰু ডাউক ফালে তোমাৰ আকৌ এইফালে তোমাৰ চেচা ওচৰতৰতটো হয় মানোই
অপিনে টিপি প
এ আমাৰ যাওঁতেতো ভালেই লাগিলে যাওঁতে চব ঠিকে আছিলে আহোতে অলপ প্ৰব্লেম হ'ল আহোঁতে বৰষুণ- চৰষুণ দিলে তাতে বহুত ভিজি-চিজি গ'লো বহুত ৰখিবলগীয়া হ'ল চব কাপোৰ- চাপোৰ ভিজি গৈছিল।
এনেতো চেৰাপুঞ্জীিত বাৰু বৰষুণ দিয়ে মানে কি মানে কিছুমান জেগা আছে মানে ন'ন ষ্টপ বৰষুণ দি থাকে সৰু মানে কিন-কিন কে। কিন্তু আমি যাওঁতে ৱেডাৰটো ভালে পালো তোমাৰ কি কয় বৰষুণ নিদিলে ৰাতি বৰষুণ দিছে দুদিনমান।
অ',
অ, তোমাৰ উম, নেক্স মানে দিনত বৰষুণ তেনেকে দিয়া নাই আৰু ৰেইন কোট ল'ব লগীয়া মানে প্ৰয়োজন হোৱা নাই আৰু।
এ কিন্তু মানে তুমি ৰাইডত গ'লে মানে ৰেইনকোটটো এটা চেফ কিবা এটা লৈয়েই যাব লাগে! মানে কাৰণ কি, আমি মানে পস্তালো ন' যে এতিয়া আমি ৰেইন কোটটো নিনিলো! ত' আমি আমাৰ মাজতে হেৰি হৈ গ'ল, আকৌ আমি আৰু এটা ভুল কৰি দিলোঁ, আমি হেণ্ড গ্লাভছ টো মানে নৰ্মেল হেণ্ড গ্লাভছ লৈ গুচি গ'লো। তাতটো মাণ্ডলাতটো টাৱাঙৰ ওচৰত বহুত ঠাণ্ডা। তাত মানে নৰ্মেল হেণ্ড গ্লাভছ কামত নিদিয়ে! তাত তোমাৰ স্ন' হেণ্ড গ্লাভছটো লাগিব।
উম, উম, গৰম উম, উম।
পৰা সেইফালে বহুত ধুনীয়া জেগা আৰু তাৰ তাত তুমি বাটাৰ টিউব বুলি এটা বস্তু আছে, সেই ট্ৰাই কৰি চাব পাৰা, মানে চাহটো নিমখীয়া চাহ হয়।
হম, হম।
পেলাই আপোনাৰ তাৰ আৰু তাত মানে ডিছ খালোঁ টিভি ডিছ হয় কিবা বুলি কয়। বহুত ধুনীয়া ডিছটো মানে ফ্ৰাইড মোমো নিছিনা।
হম, হম।
বহুত ধুনীয়া ডিছটো। আকৌ তাতটো ফেমাচে তাতটো বেম্বো শ্বুটৰ কাৰণে ফেমাচ।
হম, হম।
বেম্বো শ্বুট, ভাল লাগিলে খায়।
উম। মই তেনেকে তাৰ, উম পাৰিবা পাৰি বাৰু, মই চাগে যাম চাগে, দুমাহ মান পিছত মই এটা প্লেন বনাই আছোঁ আৰু লগৰখিনিৰ লগত। তাৰপিছত, মোৰ মানে তোমাৰ তাৰ লোকেলছ এনেকা, মানে একদম, পুৰা হেৰি, পুৰা এনেকা ভাত চাত টাইপৰ, ফুড মানে এনেকা সিহঁতৰ লোকেল এইবিলাক সেইবিলাক ট্ৰাই কৰা নহ'ল, মানে কি নাম আছিলে এইটো তোমাৰ, তাত এনে শ্বিলঙতকে চেৰাপুঞ্জীৰ ৱেডাৰটো, মানে অকমান হেৰি হৈ থাকে মানে আন প্ৰি প্ৰিডিক্টেবল মানে। অলপমান টাইমত, ক্লাউড হৈ থাকে মানে ফগি ফগী হৈ যায় আকৌ ক্লিয়াৰ হৈ যায়, মানে ভা ভাল লাগিলে বট শিকা এক্সপেৰিয়ঞ্চ আছিলে এইটো মানে আৰু মানে তাৰ ৰাস্তাবোৰ মানে তোমাৰ এনেকুৱা টাইপৰ এনেকুৱা গলি গলি টাইপৰ ন'।
অ',
বৰ ওখ, উম ওখ, চাপৰ এনেকা টাইপৰ। আৰু মানে পুৰা পাইন থ্ৰী বিলাক থাকে। আৰু সৰু মানে ঘৰৰ ডিজাইন খিনিও ধুনীয়া ধুনীয়া মানে বিৰাট ধুনীয়া লাগিলে আৰু ফগ ফগ হৈ থাকেতো একপ পুৰা কুঁৱলী কুঁৱলী হৈ থাকে ধুনীয়া লাগিলে গৈ পেলাই মানে জেগা খিনি মানে আমি যেতিয়া
অ', ভাল লাগে কিন্তু এই কিন্তু এনেকা কুঁৱলী কল হৈ থাকিলে বাইকৰ কাৰণে অলপ মানে প্ৰব্লেম হৈ যায় পতককে মানে বহুত গ'ল হৈ থাকিলে মানে
মানে ইমানো এনেকুৱা কুঁৱলী নহয় মানে যোনটো মানে তোমাৰ ভিজিবল যোনটো কুঁৱলী থাকে ন' একদম মানে ভাল একদম লাগে সেই তেনেকুৱা কুঁৱলীটো পাইছো মানে এনেকুৱ মানে পুৰা লাইট চাইট অ', তোমাৰ ফগ লাইট জ্বলাই যাব লগা হোৱা নাই আৰু কি কয় মানে এইফালে চৌৰা চৌৰা যেতিয়া পাইছো তেতিয়া পই মানে লাহে লাহে পৰা ঠাণ্ডা ঠাণ্ডা হাৱা এটা লাগি আহিছে পুৰা মানে কুঁৱলি কুঁৱলি আৰু বঢ়িয়া লাগিলে গৈ। অ', আমি, হম হম। উ যাবা যাবা বঢ়িয়া বঢ়িয়া তুমি বুলছেক যাব পাৰা লাইটলুম লাইটলুম দুটা আছে এটা তোমাৰ তোমাৰ চেৰাপুঞ্জী চাইদ আছে চহৰা টাইপ আৰু এটা আছে তোমাৰ শ্বিলং ফালে এনেকে উমিয়াম এনেকা মানে লাইটলুম ফালে হৈ যায় তোমাৰ। তোমাৰ কি নাম আছিলে এইটো শ্বিলঙত? আমি যোনটো চহৰৰ লাইট লাইট ৰুমত গৈছিলো মানে তুমি এটা ফটো হেৰি আছে মানে তেনেকুৱা ব্ৰিজ টাইপৰ বনাই থোৱা আছে তাত গ'লে মানে তোমাৰ প পাৰ্চ থাৰ্ৰটি লাগে কিন্তু তুমি এনে মানে যদি তাত নোযোৱা চ চাইডতো মানে ধুন জেগা আছে এনেকুৱা খালী গ্ৰাউণ্ড টাইপ। তাৰ পৰাও তুমি মানে দেখি পোৱা আৰু মানে বহুত ধুনীয়া তোমাক মই ফটো-চটো দিম চাব পাৰিবা। মানে তলৰ এনেকুৱা মানে আমি যাওঁতে দি আছিলে সেইটো চহৰাৰ লাইট ৰুমত চেৰাপুঞ্জীৰ লাইট লাইট লাইট ৰুমতো মানে তোমাৰ হেৰি হৈ আছিলে। পুৰা ফগী ফগী হৈ আছে কুঁৱলী হৈ আছে দেখি পোৱা নাই আমি তাৰ তাৰপিছত অলপমান অ', অলপমান টাইমৰ পিছত ৰ'দতটো যেতিয়া আহিছে পুৰা মানে ক্লিয়াৰ হৈ গৈছে অলপ অলপ ফগ আছে আৰু এইটোতো থাকিবই ডাঙৰ খিনি আৰু তাৰপিছত তলত মানে পুৰা তোমাৰ ঝৰ্ণা বিলাক, নদী বিলাক একদম সৰু সৰুকে দেখি পাই বঢ়িয়া লাগে দেখি পেলাই মানে। বহুত ধুনীয়া। ভাল লাগে দেখি।
এইটোৱে খালি কিছুমান টাইমত মানে ডেঞ্জাৰাছ নিচিনা হৈ যায়।
অ', মানে তুমি মানে ইমান ক্ল'জত যাব নালাগে আৰু যদি এনেকুৱা কুঁৱলী হৈ থাকেতো। বেছি ক্লজত গ'লে তুমি শ্লিপ মানে অলপমান দেখি নাপায়তো ফটককে মানে ৰিচক ল'ব নোৱাৰা।
সেইটোৱে আমিও তাত গ'লো, কিন্তু আমাৰ বেছি ফটো-চটো উঠা নহ'ল আৰু ইমান। হেৰি কৰা নহ'ল মানে চবতে যাওঁতে যাওঁতে অকণমান লেটে হৈ গৈছিলোঁ মানে এনেকা গলোঁ আকৌ আহি মানে এ মানে কিছুমান জেগাত ৰখি-ৰখি গলো ন'? তাত গৈ পেলাই লেটে হৈ যায় ফটো-চটো উঠিব হেৰিয়ে নাপাওঁ।
অ', মই উঠিলোঁ, মই ভালে মান ফটো উঠিলোঁ বাৰু ভালে লাগিলে ফটো উঠি কিনে। অ', ভিডিঅ-চিডিঅ বনালো অলপ। দিছোঁ দিছোঁ দিছোঁ, বুলচ ট্ৰেকৰ দিছোঁ পিছত তোমাৰ কিবা এনেকা আজিকালি ট্ৰেণ্ডত ওলাইছে নহয়, এনেকে হাতটো দাঙি দিলে এনেকে নাম ওপৰলৈ উঠি আহে তেনেকে অলপ বনাইছোঁ আৰু। ভাল ভাল লাগিলে গৈ পেলাই আৰু তুমিও যাব পাৰা ট্ৰাই মানে অকলে যদি যোৱা এনেকা।
তাকে অকলেতো যাবলে ইমান ভাল নালাগে তথাপিও মই চাওঁ লগৰ তাক কৈ দুটাই যাব পাৰো চাগে।
অ ট্ৰেভেল কৰিব লাগে। মানে ভাল ট্ৰেভেলটো তেতিয়া মানে নিউ নিউ বস্তুটো এ মানে হেৰি অভিজ্ঞতা হয় তুমি এক্সপিৰিয়েঞ্চ পোৱা মানে। জেগাবোৰ মানুহবোৰ চিনাকি।